আহ কি খবৰ, ভাত খালা?
তোমাৰ কি খবৰ?
আছো-আছো ভালে-ভালে ভাত চাত খালা?
অ', খালো।
আচ্ছা-আচ্ছা, খালো-খালো-খালো।
বাকী একজাম?
অ' পৰীক্ষা থিকে, ভালে গ'ল, তোমাৰ?
অ'-অ', ভালেই হ'ল বাৰু।
আচ্ছা-আচ্ছা এবাৰ তো ফ'ৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা দিলা?
হয়।
হয়-হয়, মইও-মইও-মইও। হেল্ল'?
অ, কোৱা? বাকী আৰু কেতিয়াবা কলেজ খুলিব তোমাৰ?
আছে টাইম আছে।
আচ্ছা।
আগষ্টত। আঠ আগ এক আগষ্ট মানৰ পৰা ষ্টাত হব চাগে আৰু, হম-হম।
উম।
বাকী, তোমাৰতো একে?
অ', একে-একে।
অ'- অ'- অ'।
তোমাৰ চাবজেক্ট কি-কি আছে?
মোৰ ছাবজেক্ট তোমাৰ ফাইনেন্স মেজৰ। এইবাৰতো ফৰ্থ চমতো তোমাৰ এইবিলাক আছিলে। এ, এফ এ এম এফ এমৰ এইবিলাক। ইঞ্চুৰেঞ্চ সেইখন মেজৰ।
আচ্ছা।
হা- হা, উম'-উম', তোমাৰ ত মেজৰ ফাইনেন্ বুলিয়ে শুনিছো?
অ'-অ', মোৰ মেজৰ ফাইনেন্স।
আচ্ছা-আচ্ছা। তুমি এনেই ফ্ৰী থকা টাইমত কি কৰি ভাল পোৱা?
ফ্ৰী থকা টাইমত সেনেকে কিনো আৰু এই চিৰিজ চাওঁ বা মুভি। বা ইউটিউবত কিবা ব্লগ এনল চাওঁ আৰু। তোমাৰ তুমি কোৱা?
মই খেলো। অলপমান শৰীৰ চৰ্চা কৰোঁ।
অহ, কি খেলা কি খেলি ভালপোৱা তুমি কি খেলা?
নাই মই ফুটবল খেলিব গৈছিলো, কালি খেলিলো এনেকুৱা নাই মই ক্ৰিকেট আৰু ফুটবল খেলি ভাল পাওঁ দুটাই। তোৰ ফেভৰেট ফুটবল টিম কোনটো হয়?
ফেভৰেট ফুটবল টিম সেনেকে আহ ক'ব নোৱাৰি বাৰু তোমাৰ মই ভাল পাওঁ তোমাৰ পৰ্তুগল।
আচ্ছা -আচ্ছা, মই মেছি আৰ্জেণ্টিনা।
অহ, আহ মেচিকো ভাল লাগে বাৰু
এনে ৰুনাল্ডৰ বিষয় তোমাৰ কিবা জ্ঞান আছে নে?
জ্ঞানতটো মই ৰুনাল্ডৰ লাইফষ্টাইলটো চাইছো, কেনেকে ষ্ট্ৰাগল কৰি ফুটবল খেলিছিল। বাকী সেনেকে ইমান মই ফুটবলৰ বিষয়ে ইমানো ভালকে নাজানো আৰু।
উম, হম উহ।
ফিফাত চাইছো মেটছ।
আচ্ছা।
উম, তোমাৰতো আছে চাগে?
আছে- আছে -আছে।
উম, হম।
উম মই তেখেতক বহুত বাৰু হেৰি কৰোঁ আৰু ফল কৰোঁ।
অহ, আচ্ছা ফল কৰা নেকি? আচ্ছা -আচ্ছা ভালেই- ভালে চোন।
উম, হম এটা ৱৰ্ল্ড কাপো আছে তেখেতৰ ওচৰত।
হা- হা কি কৈছা?
এটা ৱৰ্ল্ড কাপো আছে ফিফা ৱৰ্ল্ড কাপ।
অহ - অহ চলি আছেটো ফিফা ৱৰ্ল্ড কাপ।
হা-হা আৰ্জেন্টিনা টীমৰো অধিনায়ক। পৰ্টোগলৰটো গম নাপাও, কিন্তু আৰ্জেণ্টিনাৰ আজি আছে। চাৰে দছটা বজাত অষ্ট্ৰিয়াৰ লগত। উম - উম যোৱা মেচখনতো মেচিয়ে তিনিটা গ'ল মাৰছে। ঠিক
অহ, তিনিটা হেত্ৰিক মাৰিছে শুনা পা মানে দেখ খিছো বাৰু মই -মই চোৱাহে নহল মেথছখন মানে ৰাতিপুৱাই দিল ন দিলে ন'। হম
কেপটেইন আৰু নটা গল্ডেন বুটছ আৰু লগতে আঠটা বেলণ্ড কিয়ৰ আছে
আতচ্ছা।
উম, হুম উম
ৰনাল্ডোও বহুত মেডেলচ এনঅল এইবোৰ আছে বাৰু ট্ৰফি- চ্ৰফি বহুত আছে। বহুত আছে কিন্তু আজিলৈকে বোলে ফিফাহে জিকা নাই। ৱৰ্ল্ড কাপ জিকা নাই। এইবাৰ জিকিব বুলি আশা কৰিছো।
এইবাৰ আশাত টো আমিও অদি আছো আৰ্জেণ্টিনা জিকো বুলি। কাৰণ তেখেতৰ টিমৰ যিটো মিলন আৰু খেলাৰ পদ্ধতি সেইটোৰ দৰে খেলা পদ্ধতি চাগে কাৰো নাই মই ভাবো।
আৰ্জেন্টিনা টো জিকিছে অলৰেদি এগেম ৱৰ্ল্ড কাপ, ত মই বিচাৰোঁ এইবাৰ পৰ্টুগলো জিকক
পৰ্টুগোল জিকিবও পাৰি কিন্তু
ৰনাল্ডোও বহুত কষ্ট কৰি আছে ন
পৰ্তুগোল খেলৰ টিমটো মানে কি এই মিলনটো নাই
কৰ্ডিনেচনটো নাই তাহাঁতৰ অ
কিন্তু আৰ্জেণ্টিনাৰ চব সময়তে আছে আৰু আৰু যিটো অধিনায়ক অৰ্থাৎ কেপ্টেইন তেখেতৰ কথা চবে শুনে আৰু সকলোৱে
তাকে এতিয়া কিবা হয় আজি মেচখন চাব লাগিব ৰ'বা।
উম উমহ
আৰ্জেণ্টিনাৰ
উম উম এনেটো জি ফাইফত দি আছে।
আচ্ছা
তাতে চাব লাগিব আৰু টিভিত আচলতে মই নাজানো কাৰণ মই টিভিত নাচাওঁ
অ
মই মোবাইলতে চাওঁ
হা হা
উম হুম
ভালেই বাৰু ময়ো এই যোৱাৰ মেতচখন তোমাৰ পৰ্টুগোল আৰু এম কি আছিলে টিমটো পৰ্টুগোল ভাৰ্চিছিচ কোন আছিলে কংগু ইয়েছ অ তাহাঁতৰ মেতচখনো মই মোবাইলতে
আচ্ছা আচ্ছা
কিন্তু বেয়া লাগিল মানে ৰনাল্ডো এ এটাও গোল মাৰিব নোৱাৰিলে
হ'ব বাৰু গোটেই এখন মেতচ গ'ল আৰু আছে বহুত কেইখন মেতচ আছে কোৱালিফাই কৰিবৰ কাৰণে এখন মেতচ জিকিলে হৈ গ'ল আৰু
তাকে এইখন টো ড্ৰয়ে হ'ল তোমাৰ এইখন আকৌ কেতিয়াবা হয় মেতচ খন
হ'ব সেইটো
চেম টিম আ পৰ্টুগোল ভাৰ্চেছ কংগুৱে হ'ব নে নে বেলেগ টিমৰ লগত হ'ব এইবাৰ পৰ্টুগোল
সিহঁতৰ গ্ৰুপত যিবিলাক টিম আছে। যেনেকে আজি আৰ্জেণ্টিনাৰ অষ্ট্ৰিয়াৰ লগত আছে।
হোম
তেনেকেই কোনোবা বেলেগ টিমৰ লগতে হ'ব আহ হয়তো কালি পৰহি মানে পৰ্টুগোল থাকিব লাগে। উম মই পাহৰিছো আচলতে ইমান খিনি মনত ৰখা সম্ভৱ নহয় ন হয় হয় কালিয়ে আছে। কালিয়ে আছে মোৰ মনত পৰিছে এতিয়া।
অ কাইলে আছে পৰটোকলৰ, কাইলে চাব লাগিব কাইলৈ কেতিয়া?
চাৰে দচটা বজাত।
চাৰে দচটা ৰাতি নে
দিনৰ ৰাতি ৰাতি।
অ ৰাতি আজিওতো অ আজি ৰাতিয়ে আছে।
উম হুম উম উম।
উম এগেমততো হেট্ৰিক মাৰিলেই তিনিটা এইবাৰ বা কি হয়। ভালেই খেলিব বাৰু আৰ্জেণ্টিনাৰ টিমটোৱে।
হা হা হা মেচিত লগো মেচি খেলিলেতটো ভালে খেলিব।
তুমিও কালি ফুটবল খেলিব গৈছিলা ন?
হয় হয়।
উম
আমাৰ ফুটবল মেতচখন এনেই বন্ধুৰ মাজত খেলা খেল অলপ ধেমালিৰ কাৰণে খেলা হ'ল উ
অ তুমি ফুটবল শিকিছিলা? মানে এনেই খেলা আৰু।
নাই নাই মই ফুটবল তেনেকে ক্লাবত খেলা নাই। মই প্ৰথমতে অলপমান ডান্চ শিকিছিলো। তাতেই অলপমান খেলা আৰু এনেই খেলি থাকো আৰু মনে খেলি ভাল লাগে প্লাছ বডিত টোও ভাল হৈ থাকে দেহটো শৰীৰ চৰ্চাও হয় অলপমান
ভাল ভাল ফুটবলটো মানে হয় হয়।
তুমি কিবা খেলা নাই?
মই বেডমিণ্টন খেলি ভাল পাওঁ। শিকা নাই বাৰু, এনেকে কচিং চচিং একো লোৱা নাই কিন্তু মই ভাল পাওঁ খেলি। মই স্কুলৰ টাইমতে খেলিছিলোঁ, আচ্ছা আচ্ছা মই স্কুলৰ টাইমত খেলোতে পাইছিলো মেডেল।
অ হয় স্কুলৰ টাইমতো মই সকলোতে মেডেল পাইছিলো। দৌৰ তেতিয়াতো ভাল খেলিছিলো। লগতে মই শৰীৰ চৰ্চা শৰীৰ চৰ্চাৰ খেলো খেলিছিলোঁ বডি বিল্ডিং।
আচ্ছা
তাতেও ফৰ্ড আহিছো। চাৰি নম্বৰ স্থান।
বঠিছো ভালেই বঢ়ি আছো।
ভাল ভাল। উ লগতে আৰু চাওঁ। আৰু বহুত খিনি কাম কৰিব চেষ্টা কৰি আছো আৰু। এইবাৰতো ডিগ্ৰীটোও খতম হ'ব।
নেক্সট ইয়াৰ ডিগ্ৰীও শেষ হ'ব।
উম হম টো লাষ্ট ইয়াৰ আৰু পাঁচ বছৰ।
উম বুজিছো। অ আছে আছে ঘৰত চবৰে ভাল। তোমাৰ তোমালোকৰ ভাল ন?
উম
তাকে আহিবা কেতিয়াবা মোৰ ঘৰত।
নিশ্চয় নিশ্চয়। আজি তোমাৰ বাকী হেৰি কেতিয়াবা যদি ফুটবল চুটবল খেলা তেতিয়া মোক মোক কবা, মানে মোৰ চিনাকি এনেকে তাত আছে।
আচ্ছা আচ্ছা। নিশ্চয় নিশ্চয়।
কালিয়ে ক'ব পাৰিলোঁ হয় কিন্তু গম নাপালো ন হ'ব নেক্সট টাইম যেতিয়া যাওঁ তেতিয়া কৈ দিম তোমাক।
অ নিশ্চয় মানে মই এনেকে চিনাকি তাৰ‌ মই তেতিয়া তোমাক দৰকাৰ হলে মই
আচ্ছা ঠিক আছে বাৰু। ঠিক আছে বাৰু। ৰাখিছো তেনেহলে এতিয়া।
ঠিক আছে হ'ব।